হেল্ল' অ দাদা নমস্কাৰ, ভালে আছে? কালি কৰবাত ফুৰিবলৈ গৈছিলে নেকি আপুনি?
অ মই অকমান মানে শ্বিলঙৰ ফালে গৈছিলো যিহেতু মানে বহুত গৰম পৰিছে মাৰ গুৱাহাটীত গতিকে মই অলপ শ্বিলং ফুৰি আহিলো অকমান
অ শ্বিলং ঠাইতো খুবেই সুন্দৰ ধুনীয়া মনোমোহা দৃশ্যৰে ভৰা।
একেবাৰে ঠিক কথাকে কৈছা মানে একদম মানে সেই ঠাইত গ'লে মন প্ৰাণ মানে প্ৰকৃতিৰ এই বাতাবৰণত মন মানে একেবাৰে ভাল লাগি যায় মনোমহা দৃশ্য তুমি কেতিয়াবা গৈছানে?
তাকেই মই ভাবি আছিলো যাম যাম বুলি
অ অ যাবা যাবা খুব সুন্দৰ ঠাই আহ তালৈ যাব পাৰা ভাল লাগে বেচি দূৰতো নহয় দিয়াচোন
তেতিয়া সময়টো উলিয়াব পৰা নাই
অ হয় হয় তুমি কিবা কাম কৰি আছা নেকি বৰ্তমান
কাম বৰ্তমানলৈকে কৰা নাই কামৰ সন্ধানত সন্ধান কৰি আছো
নিবনুৱা বৰ্তমান অঁ অঁ অ
আৰু শ্বিলং যাবলৈও বহুত টকা পইচা লাগে
গাড়ী লৈ গলেও যাব পাৰা নিজৰ বাইক স্কুটি থাকিলে বেছি তেতিয়া খৰচ নহ'ব
অ তেতিয়া খৰচ নহয় হলেও যাবলৈ পাঁচ
অ অ হয় হয় নিম্নতমটো সেইখিনি
উ যিহেতু এতিয়া নিবনুৱাই পাঁচশ এহেজাৰ টকাও মিলাব নোৱাৰা হৈছো।
হয় হয়টো আমাৰ বাবে বহুত ডাঙৰ কথা হয়। পাঁচশ এহেজাৰ টকাটো। গতিকে আমি এদিন আলোচনা কৰি আমি, পৰিকল্পনা কৰি, যাম দিয়া এইটো মাহতে।
নহয় এদিন পৰিকল্পনা কৰিব লাগিব, উ'
কিন্তু বৰ্তমান সময় বহুত বৰষুণ হ'ব নেকি! কাৰণ মই যোৱাকালি যে গৈ আহিলোঁ মানে বৰষুণ অলপ পালোঁ।
হয়।
এই মাহটো বৰষুণে দি থাকিব নেকি?
নাই সাধাৰণতে, বৰষুণ দিলেও যাই ভালেই লাগে।
অ', অ', অ'।
বৰষুণ বতৰত শ্বিলঙৰ বতৰটোও ভাল।
তিতিঁব লগা হয় নহয় বৰষুণত, সেইটো এটা সমস্যা হৈ যায়। কে বৰষুণ সন্ধিয়া কালক
পাহৰ পাহাৰীয়া বৰষুণ তিঁতিলে, বেমাৰ হোৱাৰো আশংক কথাকে, নহয় জানো?
হা কেতিয়াবা মানে ধৰা মনটো খুব বেয়া লাগি আছে। বা যিটো মানসিক চাপ বুলি সেই মানসিক চাপটো মানে দূৰ কৰাৰ বাবে, এটা ভাল উপায় হৈছে তোমাৰ ভ্ৰমণ, তোমাৰ ভাল লগা, ঠাই এখনলৈ যোৱা, ক'ৰবাৰ পাহাৰীয়া দৃশ্য, নদী, এনেকুৱাত যদি অকমান সময় তুমি বহা, সময় কটোৱা, তোমাৰ মনটো খুব ভাল লাগি যাব।
ন' ভাল লাগিবই। ভ্ৰমণটো এনেকুৱা এটা মানে বস্তু টো ভ্ৰমণে মানুহৰ মন, প্ৰাণ একদম খুলি দিয়ে,
ঠিক কৈছা! ঠিক কৈছা! একদম।
এনে ভ্ৰমণ কৰিব লাগে কিন্তু ভ্ৰমণ কৰিবলৈ হাতত টকা -পইচা দৰকাৰ হৈ যায়
হয় হয় তোমাক কি ক মই সোধোঁ যে ভৱিষ্যত দিনলৈ তুমি এনেকুৱা এখন ঠাইলৈ যাবলৈ ইচ্ছা কৰা নে কোনখন ঠাই আছে এনেকুৱা তোমাৰ?
ভ্ৰমণ কৰিবৰ কাৰণে ঠাই বুলি কথা নাই, তোমাৰ য'ত মনটো মিলে য'ত তুমি শান্তি পোৱা।
হয় হয় হয় হয়। নহয় যেনে ধৰা কিছুমানৰ লাডাখ যাব ইচা
অ সেইটো হয় সেনেকা হিচাপত আমি ভাৰতৰ ঠাই ক'বলৈ গ'লে মোৰ ৰাজস্থান যাবলৈ বহুত মন আছে
অ' অ'
ৰাজস্থানৰ যিটো সংস্কৃতি সেই সংস্কৃতিটো বহুত মনোমোহা একদম
সঁচা কথা কৈছা
তাত মানে পুৰণি দিনত সোমাই যাব পাৰি ৰাজস্থানত গ'লে
হয় হয়
তাৰ আপুনি ঘৰেই চাব নে অট্টালিকা সময়ে চাব
তাৰ ৰীতি নীতি পৰম্পৰা সাজ পোছাক তেওঁলোকৰ
ধুনীয়া
হয় মানে এনেকুৱা কোৱা হয় যে তুমি কিতাপ এখনত পঢ়িও মানে এনেকুৱা কথাবিলাক তুমি ইমান নাজানিব পাৰিবা যে কিতাপত তুমি এখন পঢ়িব পাৰিবা যে অ ৰাজস্থানত এনেকুৱা এনেকুৱা ঠাই আছে বা এনেকুৱা এনেকুৱা পৰম্পৰা কিন্তু তুমি যেতিয়া নিজে যাবা আহে ঠাই খিনিত নিজৰ চকুৰে দেখিবা এনেকুৱা এনেকুৱা ৰীতি নীতি পৰম্পৰা আচাৰ ব্যৱহাৰ তেতিয়া তুমি যিখিনি জ্ঞান লাভ কৰিবা বা শিকিবা সেইটো কিতাপত হয়ো নাপাব তুমি হয়নে
অ কিতাপ কৰি পোৱা নাযায়
হয় হয়
এইটো তাত গলেহে আচল বস্তুটো দেখা পোৱা যায় যে ৰাজস্থান কে কেনেকুৱা কেনেকুৱা পৰিৱেশ তাৰে তাৰে মানুহৰ আচৰণ বিলাক কেনেকুৱা খাদ্যয় সম্ভাৰ বিলাক কেনেকুৱা এই গ'লেই বুজি পোৱা যায়।
হয়, হয়, এতিয়া মই মই ক'ব বিচাৰো এতিয়া আমাৰ বহু মানুহ আমাৰ অসমৰ মানুহবোৰ মানে বাহিৰৰ, তুমি কোৱা ধৰণে বাহিৰলৈ যায় বা ৰাজস্থান, গুজৰাট এনেকুৱা ঠাইত যায়, কিন্তু মই ভাবো অসমতে হয়তো এনেকুৱা বহুত ঠাই আছে য'ত আমি হয়তো এতিয়া লৈ যোৱা নাই, বা গম নাপাওঁ
অসমত বহুত ঠাই আছে, বহুত ঠাই আমাৰ, উম বা কৰা জন্ম ভূমিত এনেকুৱা ঠাই আছে এইবিলাক আমি যাবই পোৱা নাই এতিয়া লৈকে। শিৱসাগৰত ধৰি লক, ডিব্ৰুগড় ধৰি লোৱা
আৰু মই এতিয়া ক'ব বিচাৰো যে, এই আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ এইটো যি তোমাৰ আঁ হৰ্ণবিল ফে ভেল যে হয়, এইখিনি কি ঠাই আছিল। নাগালেণ্ড, নাগালেণ্ডৰ, নাগালেণ্ড, নাগালেণ্ডলৈ বহুত পৰ্যটক আহে, হয়, গ গতিকে, এই সেনেকুৱা ঠাইবিলাকত মানে যি, তেওঁলোকৰ যি মানে এই অ পৰম্পৰা তেওঁলোক কৰ্মই সেইখিনিও মানে মই ৱ এদিন মই যাব ইচ্ছা আছে। বহু পৰ্যটক যায়। নগালেণ্ডলৈ, এই উৎসৱৰ সময়ত তুমি তু এনেকে তোমাৰ যাব ছানে হনবীৰ ফেষ্টিভেললৈ
অ যাবলৈও মন আছে এটা ধুনীয়া কলা-সংস্কৃতিৰ পৰা মনোমোহা উৎসৱ
হয় আমি এতিয়া মোবাইল বা টিভিতহে দেখি শিকিবলৈ পাইছোঁ
অ, এতিয়া আমাৰ অসমতে এনেকুৱা এখন উৎসৱ হয়, আপুনি জানে নে নাজানে? অসমত হয় ডিমা হাছা
অ ডিমা হাছাওৰ এই যে কি কয় এইটো জাতিং নেকি?
অ জাতিং দা হয়।
অ' জাতিংগা সেই ঠাইখিনিতো পক্ষীবিলাক মানে মৃত্যুবৰণ কৰে বুলি শুনিছোঁ।
অ ডিমা হাছাও মানে ডিমা হাচা হৈছে এনেকুৱা এখন খন ঠাই তাত সকলো বস্তু বিচাৰি পোৱা যায়। আমি ঠাণ্ডা বতৰ অ' মানে ঠাণ্ডা বতৰ বিছ। অ আমি ক'ত যাওঁ শ্বিলঙত যওঁ
হয় -হয়
অৰুণাচলত যাও কিন্তু। ডিমা হাছাও তে আছে সেনেকুৱা ঠাই ঠাণ্ডা পৰিৱেশ।
অ হয় -হয় খুব সুন্দৰ ঠাই।
পাহাৰ পৰ্বত ধুনীয়া দৃশ্য যিমানে দেখি তোমাৰ এনেকুৱা লাগিব যাতে এতে থাকি যাও সনেকুৱা।
উম -উম মনোমোহা দৃশ্য।
কিন্ত বহুতে নাজান নাই ত নতুনকে মানে এতিয়া লাহে লাহে।
উম- উম
চবে যাই আছে।
হয় -হয়
আমি সেইকাৰণে প্ৰথম শ্বিলং যোৱাতকে প্ৰথম জিমা হচাৰদিন যায় আৰু।
ডিমাহাচও বাৰু আমাৰ এই গুৱাহাটীৰ পৰা কিমান মান দূৰত্ব হ'ব।
দূৰত্ব সেনেকুৱা গাম আইডিয়া মানে নাই।
ট্ৰেইনৰ যোগাযোগ ব্যৱস্থা। আছে বুলি শুনিছো আৰু মানে মোৰ বন্ধু এজন সেই সেফালৰে ডিমা হাচাউৰে হয় নগা বন্ধু এজন। আমাৰ মহাবিদ্যালয়তে পঢ়া গতিকে তেওঁক মই যোগাযোগ। কৰি মই তাৰ পৰা মই গোটেই সেইখিনি। জানি ল'ম। তাৰ ব্যৱস্থা কেনেকুৱা যোৱা।
সেইটো জানি লব পাৰিব আপুনি এনে আনো মানেো যদি মই কব। যাও তেতিয়াাহলে ছয়শ সাতশ হ'ব পাৰে দূৰত।
ছয়শ সাতশ কিলোমিটাৰ।
হয়।
ভালেখিনি দূৰত্ব আছে আৰু ইয়াত। পৰা ৰাজস্থানলৈ কিমান হ'ব সেনেকৈ ছয়শ সাতশমান হ'বনে কিলোমিটাৰ।
সেইটো কিন্তু মোৰ। তোমাৰ মানে একদম ভালকে জ্ঞান নাই
অ' অ' সামাজিক কি কয়। আমিটো হেৰি উলিয়াই লওঁ পাৰিম আমি ইণ্টাৰনেটৰ মাধ্যমৰ জৰিয়তে।
অ', সাতশ সাতশ মান হ'ব আৰু।
হয়, হয় সাতশ আঠশ।
আমি উৰাজাহাজেদিও যাব পাৰিম।
হয়, হয় বা ট্ৰেইন ট্ৰেইনৰ জৰিয়তে উৰাজাহাজৰ জৰি আমাৰ মানে বেছি হ'ব নেকি।
অ', অলপমান খৰচটো বেছি হ'ল। অ'।
খৰচটো বেছি হ'ব হয় মানে উৰাজাহাজত এবাৰ যোৱাৰ ঘৰত যিমান আমি ট্ৰেইনে ট্ৰেইনৰ যোগেদি দুবাৰ অহা যোৱা কৰিব পাৰিম, নহয় জানো।
পাৰিম কিন্তু তাতে এটা মানে কথা আছে। উৰাজাহাজত গেলে আমি একেলগে যাই পাম। এদিনতো যাই পাম।
অ', খুব বেছি তিনি চাৰি ঘণ্টা।
অ', কিন্তু ট্ৰেইনত গ'লে আমি তাতে খোৱা লোৱা থকা মেলা এইবিলাকত আৰু অত্যাধিক খৰচ হৈ পৰিব তাতে।
প্ৰায় তিনিদিন সময় লাগি যাব।
অ', লাগি যাব।
ৰেলগাড়ীত, হয়।
পিছত যাই থৈ একেই হ'ব তাৰপিছত।
হয়, হয় ঠিকেই কৈছা তেতিয়াহ'লে যদি আমি অহা মাহ মানলৈ আমি যদি আমি আলোচনা কৰোঁ যে কোন ঠাইলৈ গ'লে ভাল হ'ব শ্বিলং
অ', সেইটো হয় অ', ৰাজস্থানতটো বাৰু পিছত চিন্তা কৰিম। ওচৰৰ জাগা খিনি প্ৰথম চাই লওঁ। ডিমাহাছাও দূৰ আছে শ্বিলঙো দূৰ আছে কিন্তু শ্বিলং গ'লে আমাৰ অলপ বেছি সুবিধা হ শ্বিলং কাৰ বহুত ওচৰতে
ওচৰতে হয় প্ৰায় পঁচাশী কিলোমিটাৰ নব্বৈ কিলোমিটাৰ।
সিমান মানে হয়।
উম, উম এই বৰাপানী লেকটো লেকোলৈ গ'লে হয়টো ভাল লাগিব।
হা বোৰ ধুনীয়া কৈছে কিন্তু বৰাপানী যোনটো হ্ৰদ বুলি কয়, বৰাপানী হ্ৰদ। তত গ'লে আমাৰ বহুত ভাল তাতে ওচৰতে এখন মানে ধুনীয়া উদ্যান এখন আছে। বহুত ধুনীয়া উদ্যান। শ্বিলঙৰ চৰী এই কাশ্মীৰত এটা ঠাই আছে পাহালগাম বুলি।
পেহেলগাম অ' মিনি পেহেলগাম বুলি কয় নেকি? অ'
তাতে কয় মিনি পেলগাম বুলি কোৱা যায়।
এতিয়া মই দেখিছোঁ দুই একোটা ভিডিঅ'
অ'
সেইখিনিয়ে ঠাই বুলি মই জনা নাছিলোঁ।
অ' মিনি পেহেলগাম।
অ-অ হয়-হয় উম আপোনাৰ পৰা মই বহুখিনিয়ে মানে তথ্য আজি জ্ঞান আহৰণ। কৰিলোঁ ভ্ৰমণৰ বিষয়ে। তেতিয়া হ'লে আজি এইটো ভালেই লাগিল আমাৰ বাৰ্তালাপটো।
বাৰ্তালাপ খুবেই মানে একদম জ্ঞানেৰে ভৰপূৰ হৈ পৰিছে।
হয়-হয়-হয়-হয়, তেতিয়াহ'লে হয়-হয় নিশ্চয়, তেতিয়াহ'লে আমি পাছলৈ আৰু এনেদৰে ভালদৰে আলোচনা কৰি যাম। আজি ইমানতে আমি সামৰণি মাৰিছো ধন্যবাদ।
কথা পাতি লাগিল। ৰাখিছো ধন্যবাদ।